কৈছে
আছো এনে।
অ - অ ভাত পানী খালে।
খালো।
অ - অ - অ কিহে খালে।
ভাত দালি ভাজি।
অ - অ।
সকলো ঠিকে আছে ঘৰত?
অ, আছে - আছে আপোনালোকৰ।
আমাৰ ঠিকেই আছে আৰু।
অ।
খেতি, খেতি-বাতি কৰিছে নে?
উম, কৰা হৈছে খেতি উঠিলে অলৰেডি।
অ, অ, খেতি সৰহ নে কম?
কমকে কৰা হৈছে।
অ, অ, অ, খোৱা-বোৱা কৰিলে? উম - উম।
হেল্ল'।
ল'ৰাটো ক'ত গ'ল।
হে? আছেটো
আহ আহ।
মোলে ফোন এটাও আহি আছে।
অ- অ ঘৰত ব বাকী চব ঠিকে আছে।
আছে।
উ পাচলি খাৰলি আছে নে?
পাচলি খৰলি নাই।
অ' বতৰ কেনেকুৱা